অঁহ কি কৰিছা?
এ, কি কৰিবা বাহিৰতে এনে খোজকাাঢ়ি আছো তুমি?
অ' মই এনেই বহি আছো।
বহি আছা, গৰম লাগিছে নে নাই? অ বহুত গৰম ন এই আমাৰ ইয়াত ৰ'দটো বহুত গৰম ৰ'দো কেনেকুৱা পাইছা আজি
গৰম দিছে আকো ৰদো দিছে
উম উম বৰষুণ নাই যে আৰু তাতে দুদিন মমান বৰষুণ দি লে অকমান ঠাণ্ডা কৰি দিলে যে আজিয়কে তোমাকে বহুত গৰম লাগিছে ন তেওঁ সন্ধিয়া অলপ খোজ কঢ়াটো ভাল যে স মানে এনেই ঘৰৰ মানে বাহিৰতে সদায় খোজ কাঢ়ো যে হে খোজকাাঢ়ি আছো আৰু কিনো কৰিবা আৰু উম উম
খোজকাঢ়িব পাইছে্টো ভালেই
অ সেইটোৱে এইকেইজনা খোজকাঢ়ি নাথাকিলেহে অকনমান গাটো কিবা গেলু গেথু লাগি থাকে অকনমান খোজ কাঢ়ি দিলে নিজৰো পাতল পাতল অলপ লাগে ন
উম
জানা এতিয়া চোৱা আমি ৰাতিপুৱা উঠো আৰু ধৰি লওক কিবা এটা খালো গুচি গলো ন তাতে গৈ পেলাই ক্লাছতে বহি থকা যায় ন সটো অ বহি থকা যায় অ পৰাটো অকনমানহে খোচ পঢ়া যায় তেনেকেতোজ কঢ়াই নাযায় এইটো ক্লাছৰ বা পৰা সেইটো ক্লাছ যাওঁতেহে আৰু বা কিবা বৰ্ডত লিখি দিলেহে খোজ কঢ়া যায় ন' তাতে মানে অকণো খোজ কঢ়া নাযায় আহি পেলাই ভাতো খাই অকণমান আৰাম কৰা যায় যে আৰাম কৰাৰ পিছত বোলো খোজ কঢ়া নহয় এতিয়া এই ইভিনিং টাইমতটো এঘন্ট মান অলপ খোজ কঢ়ো আৰু
অ ভালেই কৰা ভালেই কৰা উম মই কাহো অ কিন্তু মানে সময় পালেহে মোৰ কাহা
অ কামতে বিজি থাকা যে তুমি সেইটো কাৰণে কি খেতি কৰি আছিলা যে হেৰি হল নে কঠীঁয়া হেৰি কৰিলা?
অ কঠীয়া এতিয়া নতুনকে আকৌ হেৰি কঠিয়াই পেলাই ধানৰ কঠীয়াহে পেলাইছো বাকি বাকী শাক পাচলি খিনি উঠালো আৰু এতিয়া থৈ দিব নোৱাৰি যে ৰঙালাও খিনি অলপ আছে
অ অ কি কি ধান কৰিছা এইবাৰ এনে কৰিবা
ক মানে আমাৰ হেৰি আইজং আৰু হেৰি ৰঞ্জিত ধান বেছি কৰা যায় তাৰপিছত আৰু বৰা কোমল অ বৰা
অ অ সেইখিনি থাকেই মানে মানে মই কি কৰি আছো জানানে এতিয়া মানে ধান বিলাক মানে মই চবৰ পৰা মানে যাৰ যি ধান আছে অলপ অলপকে মানে লৈছো লৈচা লৈ পেলাই নাম লিখি স্কুলতে মানে ধুনীয়াকে এটা লাইব্ৰেৰী হেৰিত বনাব বলৈ বিচাৰি আছো তিয়া গোটেইখিনি পোৱাৰ পিছত মানে বনাম ল'ৰা ছোৱালীখিনিয়ে মানে কি গোটেইবলাক ধানতো একে নিচিনাই পাই ন নাম বিলাকো নাজানে তেনেকে যদি মই সৰু তে মানে অলপ সিহঁতে দেখাকৈ যদি বনাই থওঁ ক্লাছৰুমতে মানে চেনী কোঠাত আৰু তেতিয়া বনাই তেওঁলোকেও চাই থাকিব আৰু কোনটো ধান দেখিবলৈ কেনেকুৱা বুজিব পাব হয় নে নহয় কোৱাচোন আৰু লগতে তাৰ লগতে চাউলো কেইটামান থৈ থৈ দিম তোমালোকেও যি যি আছে মোক অলপ অলপ দিবাচোন বাৰু ন
আহ দিম দিয়া দিম দিয়া অ ভাল চিন্তা এটা কৰিছা দেই উম
নহলেনো ক'ত পামাও হয় সেইটো কাৰণে মানে আমাৰো গুণোৎসৱৰ টাইমত লাগে যে সেইবিলাক মানে অলপ আৰু ল'ৰা ছোৱালীও শিকিবও লাগে ন নহলে আৰু চব কে কি নিচিনা পাই আজিকালি ল'ৰা ছোৱালীয়েনো ক'ত ধান চিনি পায় ন তোমাৰ আমিয়ে চিনি নাপাওঁ সেইটো কাৰণে সিহঁতেও যাতে অকমান জ্ঞানতটো হওঁক সেইটো কাৰণে বোলো মই তেনেকে বোলো চবৰ পৰা বোলো বিচাৰি বিচাৰি অলপ উলিয়াও উলিয়াই পেলাই বোলো এটা এটা হেৰি বনাম আৰু ধুনীয়াকে যাতে তেওঁলোকৰ সুবিধা হয় তাকে মোক কৌ আমাৰ সেই বাইদেউহঁতেও কৈছে। উম কৈছে ভালে হব অ আগুৱাই যাব অ আৰু উম সেইটোৱে।
বহুতান ডাঙৰা মানুহে চিনি নাপায়। তুমি মই চিনি নাপাওঁ ভালকে মই হেৰি হোৱাৰ পৰা হে। চিনি পাইছো আৰু কোমল ধান টো।
অ', তুমি এতিয়া ধলও খেতি কৰাৰ পৰা বুজি পোৱা হৈছা উম ভাল লাগে। ভাল লাগে আমাৰ মা মাজতে মাজুলী গৈছিলে যে, মাজুলীৰ পৰা সি তাৰ পৰা সি কোমল চাউলটো লৈ আহিছে তাৰ আকৌ চাউলটো অ তাৰ পৰা লৈ আহিছে। ছে গম পাইছা অহ গাখীৰৰ লগতো খাই ভাল লাগে। কোমল চাউল তো মানে আমাৰ আকৌ তোমাৰ সকাম হলে মানে আই সকল খিনিয়ে কোমল চাউলেদি দৈ খাই যে মিঠৈৰ লগত, ত' তেনেকে দিবলৈও ভাল হয়। মায়ে সেই কাৰণে তিনি চাৰি কেজি মান তাৰ পৰাই
আহ অ', ভালেই কৰিছে দিয়া সেই এনে নিজেও খাবলৈ পাৰি ঘৰত অকমান সিজাই ললে উম
কেতিয়াবা খাব মনা যায় দিয়াচোন ভাত।
মন যায় মন যায় মই আকৌ সেইটো খাই ভাল পাওঁ। মই সেইটো খাই ভাল পাওঁ মানে মই গাখীৰতকেও মানে মই এই বুট দি পেলাই আদা। বুট কেইটামান তাতে দিওঁ আদা অকণ পিয়াঁজ অক অকমান তাতে সানি লওঁ জলকীয়া এটা ভাঙি দিওঁ। তেনেকে খাইও ভাল পাওঁ মাজে মাজে।
মই অ', ময়ো মাজতে তোমাৰ এনেই কাজিৰঙা গৈছিলোঁ নহয় ফুৰিবলৈ। কাজিৰঙা সেই ফুৰিব যাওঁতে তাৰ পৰা চাহপাতটো আনিছো। সেইটো চাইডে চাহপাতো বহুত ধুনীয়া।
এয়া।
উম সেই।
ধুন এই সেইটো ৰিফাইন নক চাহপাতটো যে আমাৰ আমাৰ যোৰহাট আৰ জেঠাই ছোৱালীজনী আছে নহয়? তাই হেৰি সিহঁতেৰ তাতে সিহঁতৰ ওচৰতে চাহপাত সি বাগানে বাগান নহয় আৰু তাত আৰু তাৰপিছত তোমাৰ সেই সিহঁতৰ ৰিফাইন ন চাহপাতটো দিয়ে নহয়। অকমান গোন্ধ এটা আহে তটা আহিলে লৈ লৈ আহে যে।
উম আৰু সেইটো সেইটো চাহপাত মানে অকমান গোন্ধ আহিলেও সেই চাহপাতটো মানে বহুত। তোমাৰ তাত কোনো কেমিকেল মানে নাথাকে অ সেইটোয়ে সেইটোয়ে তোমাৰ ডাইৰেক কি আনি সিহঁতে মেচিনত দিয়ে আৰু। অ', শুকুৱাই আৰু মেচিনত দিয়ে সেনেকুৱাহে সেইয় তাৰ পৰা আনি পালে সে অলপ আনিছিলোঁ মই এক কেজিমান আনিছিলোঁ দামটো অলপ কম দিয়া দেৰশ টকাতে মই এক কেজি পাইছোঁ তোমাৰ এনে চাহপাত কিনিব গ'লে ইমান। দাম হয়নে, বহুত
বহুত কমতে পাইছে উম সেইফিলা সেইফালৰ মানুহে আৰু এটা কৰে জানা। শুনা সেইফালে মানুহ যে আৰু এটা আৰু এটা খেতিৰ নিচিনা। চিনাকে কৰে কি জানা সাঁচি গছটো সাঁচি গছ। উম তোমাৰ খাচী তাত মানে তোমাৰ আমাৰ ইয়াত এফালে যেনেকে তোমাৰ তামোলৰ বেপাৰী নাই। বেপাৰী ঘ তাত তেনেকে সাচি গছৰ বেপাৰী তেনেকে ঘ অ'। সাঁচি গছৰ তোমাৰ ডাল পাত অকনো পেলাই থৈ নাযায় সিহঁতে ক কাটি কুটি যে লৈ যায় পাতটোলৈকে লৈ যা অ',
অ অ সেইটো মানে কিহত ব্যৱহাৰ কৰে অ মহৰ ধূপ ব্যৱহাৰ কৰিবলৈ অ। অ', অ', সেইটো কাৰণে আমাৰ আমাৰ যিটো পৰিৱেশ হয় আমাৰ যিটো পৰিৱেশ ঘৰৰ এইটো পৰিৱেশত নহ'ব নেকি সেই খেতিটো।
নহয় নহয় হ'ব হ'ব তাত তোমাৰ মই জেঠাই ছোৱালী যদি ঘৰ যে গৈছোঁ। সিঁচি থৈ দিছে মই বো এইসোপা কি সিঁচিছ বোলে এইসোপা হেৰি নহয় খাচি গছৰ পুলি নহয়। হয় তাৰপিছত এ মই আনিছো দুটা তাৰছত ভিন্দ কৈছে এইকেইটা যদি ডাঙৰ হয় ডাঙৰ হলে তাতে কিবা এ তাতে কিবা পোক হয়। মোক কলে জিকমিক জিকমিক কিবা এটা এনেকুৱা ভিনদৌৱে মোক কৈ আছে আৰু যদি এনেকুৱা হয় তই মোক খবৰ দিবি লা
তেতিয়া মানে বেচিব পাৰি। অহ, বহুত দাম হয় মানে সেই বস্তুতটো ন, মোক এই মাজতে মোৰ বান্ধৱী এজনীয়েও কৈছে কৈছে ৰবৰৰ খেতিও মানুহে কৰে কৈছে চেগুনৰ খেতি এইবিলাক যে কৰে লগতে কৈছে চন্দন গছৰ বোলে গুটি আনি পেলাই এনেক পেলাই দিয়ে। বহুত বহুত অহ, পেলাই দি পেলাই বহুত বহুত গছ হৈ গৈছে সেয়াকে বেছি মানুহে কৈছে নিজৰ মানে এখনে এখন হেৰি খুলি আছে কৈছে বাগান খুলি আছে। কৈছে আজিকালি কৈছে, উম।
সিহঁতক এবাৰ সেয়া খাচি গছৰ গছ বেছি পেলাই গাড়ীত
অ আচলতে কি জানানে চৰকাৰৰ ফালৰ পৰা আচলতে এতিয়া কৃষি সকলক কৃষকসকলৰ কাৰণেও বহুতখিনি সুবিধা আছ আছে ন, সেই সুবিধাটো আচলতে তেওঁলোকে লৈ পেলে, অ', অ' দিয়ে দিয়ে তেওঁলোকৰ কৰিব কাৰণে আচলতে ভালেই হৈছে গম পাইছা নে সেইকেইটা পইচা দি যদি তেওঁলোকে যদি গুটি আনি পেলাইও পেলাই দিয়ে পিছলৈ তেওঁলোকক আজি নাপাই, অলপ দিনৰ পিছত বেছি পাব। উম, উম, সেইটোয়ে, সেইটোৱেই।
টো সিচি পেলাই থৈ দিয়ে যে। তাৰপিছত তোমাৰ সিহঁতৰ, মই মানে সেইফালে দেখি ছিলো মানুহৰ বাউন্দৰী সাঁচি গছ ছে সে বাউণ্ডৰী মাৰা হৈ আছে, তোমাৰ গছ বোৰ এনেকে সিঁচি দিছে গজি গজি গৈ আছে।
ইমান মানে যত্ন লব দৰকাৰ নহয় আৰু সেইটো আৰু ন। নিজে নিজে ডাঙৰ হ'ব।
নিজে নিজে ডাঙৰ হ'ব খাচী তোমাৰ এঘৰ মানুহ ইমান দু দুখীয়া আছিলে সিহঁতৰ এক বিঘা মাটি নে তিনি বিঘা মাটি হ'বলা নেকি। সাঁচি গছ কৰি থৈ দিল। তাৰপিছত মানুহঘৰ পোন্ধৰ বছৰ মানতে এতিয়া এই যোৰহাট টাউনত মাটি কিনি তোমাৰ
ঘৰ বনালে আচলতে কি জানা মানুহে আচলতে যদি পইচা টো যদি ভাল মানে এটা মানে ব্যৱহাৰ কৰিব পাৰে কোনোবা এটা ভাল জেগাত তেনেহ'লে মানুহৰ মানে কোনডোখৰ পৰা কোনডোখৰলৈ মানে মানুহক উঠাই দিব পাৰে তাৰ মানে ঠিকনা নাই নহয়নে? সেইটোয়ে - সেইটোয়ে এতিয়া চোৱা চাহপাতৰ যোনবিলাকে খেতি কৰে চাহপাতৰ খেতি কৰি মানুহৰ কিমান টকা তুমি দেখা হে এবিঘা মাটিত চাহপাত কৰিছে কিন্তু
অ - অ বহুত মই যে আচৰিত হলো সেয়া যে সিফাল যে মানুহে ঘ ঘৰৰ চোতালতে চাহপাত খেতি কৰে চোতালতে যিকন মানে তোমাৰ ক'বাত অকণমান যদি জেগা আছে সেইখিনি খাচি গছৰ গুটি পেলাব ক'বাত যদি অকণমান আছে চাহ
চাহপাত কৰিব অ, তেওলোকৰ মানে অলপ মাটিতে তোমাৰ ৰেগুলাৰ মানে পইচা ওলাই থাকে। সদায় সদায় ওলায়। সেইটোৱে আচলতে খেতিটো মানে ম মানুহে কয় যে খেতি কৰি চহকী হব পাৰি। বুলি যে সেই তেনেকুৱা উম বহুত কৰ্মী বহুত কৰ্মী তেওঁলোকৰ বোলে তোমাৰ সৰু পৰা ডাঙৰলৈ মানুহে কাম কৰিবলৈ লাজ নকৰে গম পাইছা। একো কাম কৰিবলৈ লাজ নকৰে তেওঁলোকে চব কাম কৰিব পাৰে মানে এনেকুৱা। সেইটোয়ে ভাল আচলতে কি জানানে? যিটো কামে মানে তোমাক মানে কোনো ফালৰ পৰা একো অপমান নকৰে সেই কামটো কৰিলে একো বেয়া নহয় আচলতে। কামত কোনো সৰু
অ, নহয় আজি চোৱা সিহতক সেই খাচী গছ কেইডাল বেচিলে জানো বেচি পেলাই গাই লৈ আহিলে নহয়। মই ভাবিছো গছ বেচিনো গাড়ী ল'বনে মই এনেকে ভাবিছো আৰু।
সেইটোৱেই সেইটোৱেই, তেওঁলোকে মানে উম বহুত পালে আচলতে কি জানা তেওঁলোক- নিজৰ সপোন বিলাক মানে তাতেই মানে সিহঁতে সজাই থৈ দিছিল আৰু সেই গছৰ পৰা সিহঁতৰ মানে বেছি বেছি কৰি নিজৰ সপোনবিলাক পূৰ কৰিব।
এ সেইকাৰণে সেইটো চাইডৰ মানুহে গছ- গছনিতো বেছি গুৰুত্ব দিয় য
অ', গছ গছনিতো বেছি গুৰুত্ব দিয়ে আচলতে চাবাচোন সেইটো ফালৰ মানুহে খেতি বেছি কৰে। আৰু চব খেতি সিহঁতৰ নিজৰ ঘৰত
অ', সিহঁতৰ মানে এই খেতিৰ লগত জড়িত
উম জড়িত হৈ থাকে সদায় আচলতে সেইটো ভালো কথা দিয়াছো ন খেতিৰ লগত জড়িত হৈ থকাতটো বহুত ভাল কিন্তু দেই তেনেকৈ আচলতে নিৰ্দিষ্ট খেতিৰ লগত জড়িত। হৈ থাকিব লাগে গম পাইছ নে? এনেই থকা টাইমতটো ন কিবা নহয় কিবা এটা কৰি থ থাকে, আচলতে তুমি ব ব্যৱহাৰ খাই হওঁক বা তুমি চাকৰি কৰিলে যে খেতি কৰিব নোৱাৰা সেইটো নহয় টো এটা বেলেগ বস্তু হয়নে নহয় সেইটো নিজৰ কাৰণে কৰিব লাগে। আচলতে সেইটোৱে বন্তি দিলা নে!
চাকি বন্তিয়ে দিওঁ আৰু
দিয়া, দিয়া, দিয়া গৈ দিয়া মই ও দিওঁগৈ অঁ হ'ব দিয়া অঁ অঁ হ'ব দিয়া অঁ'